হেল্ল', উম,
অ শুনা পাইছা নাই?
অ শুনিছো শুনিছো তুমি শুনিছানে?
অহ মই শুনিছো শুনিছো বাৰু, কি কৰি আছা?
এয়া তোমাৰ এনেই বহি আছো, তুমি কি কৰি আছা?
অ এই মই তোমাৰ এনেই বহি আছিলো, বাকী ভাত পানী খালা?
ভাত পানী খালো-খালো তুমি খালানে?
অ মইয়ো খালো-খালো বাৰু দেই।
অ, খবৰ খাতি ভালেই ভালেই তুমি ইমান দিন ফোনও কৰা নাই আজি বহুত দিনৰ মূৰত ফোন কৰিলা আকৌ
এই ফোন কৰা মানে ফোন কৰা নাই মানে মই সময়ে পোৱা নাছিলো গম পাইছা নাই আৰু তাতে মই সেই আজিকালি ইয়াত নাথাকো যে শুনিছা নাই বাৰু? অঁ আজিকালি মানে মই ইয়াত নাথাকোঁ যে, অ মানে তোমাৰ সেই এতিয়া আহিছোহে মানে মই তোমাৰ সেই আগতে ফ্ৰান্সতহে আছিলো তাৰপিছত, তাৰপিছত এতিয়া ইয়ালে আহিছো
কেতিয়া, কিমান দিন হ'ল ফ্ৰান্সত থকা?
এই ফ্ৰান্সত থকা মোৰ বহুত দিন হৈ গ'ল
অ।
তাৰপিছত সেই বোলো তোমাৰ সতে কথা এটা আলোচনা কৰিবলগীয়া আছিলে।
অ কোৱাচো
ধৰি লওঁ এতিয়া মই তোমাৰ সেই তাত যে আছিলোঁ ইমান দিন
অ'।
আমাৰ লোক সংস্কৃতিটোৰ বিষয়ে মই জানো বাৰু দেই কিন্তু মানে হ'লেও মোৰ অলপ মানে কমি গৈছে গম পাইছা নাই জ্ঞানটো, অ, মানে তোমাৰ অলপ পাহৰি গৈছো সংস্কৃতিৰ বিষয়ে তাকে অকণমান মোক কৈ দিয়াচোন বাৰু কথাখিনি অলপ মানে বিহুতো কি হয় অলপ ভালকৈ বুজাই দিয়া
হয়-হয় হয় এতিয়া তুমি পাহৰি যোৱাটো বাৰু স্বাভাৱিক যিহেতু তুমি ধৰা আমাৰ অসমৰ সংস্কৃতিৰ পৰা বহুত দিন দূৰত থাকিবলগীয়া হ'ল সেইটো বাৰু একদম সাধাৰণ কথা এইটো তুমি ইমান মনত ভাবিলা এ বেয়া ভাৱ কৰি লাভ নাই মানে এইটো একদম সাধাৰণ কথা। তুমি যিহেতু দূৰত আছা সেইটো পাহৰাটো স্বাভাৱিক। এতিয়া বিহু সংস্কৃতি সংস্কৃতিৰ কথা যদি কও আমাৰ অসমৰ আচলতে প্ৰধান উৎসৱেই হৈছে বিহু
বিহু - বিহু।
বিহু আমাৰ তিনিটা সেইটো তুমি জানা। আমাৰ অ' আমাৰ ব'হাগ বিহু, তাৰপিছত কাতি বিহু, তাৰ পিছত মাঘ বিহু। এই বিহু কেইটা আমাৰ একদম প্ৰধান বিহু আমাৰ অসমৰ উৎসৱ বুলি ক'লে এইকেইটাৰ প্ৰধান, এতিয়া আমি বহাগ বিহুত কি কৰো বহাগ বিহুত তোমাৰ মানুহে কি কৰে বয়োজ্যেষ্ঠ সকলক উৰুকাৰ দিনা হেৰি কৰে সেৱা সৎকাৰ কৰে তাৰ পিছত আমাৰ বহাগ বিহুৰ আকৌ সাতটা বিহু আছে নহয় বহাগ বিহুৰে সেই তেতিয়া কি হয় মানে বিভিন্ন ধৰণৰ বিহু এই উৰুকাৰ দিনা কি কৰে আমাৰ গৰু বিহু বুলি কোৱা হয়। এই গৰু বিহুৰ দিনা কি হয় আমাৰ গৰুক গা একদম নোৱাই ধুৱাই গা ধুওৱা হয়। তাৰপা সিহঁতৰ গৰু আচলতে নতুন বস্ত্ৰ হিচাপে মানে পঘা দিয়া হয় নতুন এৰাল দিয়া হয়। তাৰ পিছত কি হয় গধূলা সময়ত সেই গৰুক আকৌ মাখিয়তী পাত আৰু এনেকে ধোঁৱাৰে সিহঁতৰ গাত মানে সেই এনেকে কোবাই-কোবাই কিছুমান গীত গোৱা হয়, যাৰ ফলত কি হয় এই গৰু সকলৰ আয়ুস খিনি মানে গৰু বিলাকৰ আয়ুসটো দীঘল হোৱাৰ বাবে এনেকুৱা বিভিন্ন ধৰণৰ গীত আছে যিবিলাক গীত গাই মানে এই বিহু উৎসৱ গৰু বিহু উৎসৱটো পালন কৰে। আকৌ কি হয় তাৰ গৰু বিহুৰ পিছদিনাহে আমাৰ মানুহৰ বিহু সেই মানুহৰ বিহুৰ দিনা কি কৰে ৰাতিপুৱাই একদম অ' সোনকালে উঠি উঠি গা পা ধুই মাহ হালধিৰে সকলোৱে ডেকা-গাভৰু সকলোৱে মানে পুৰুষ হওক মহিলা হওক সকলোৱে সেই তোমাৰ মাহ হালধিৰে গা ধুৱে। তাৰ পিছত গা ধুই উঠি কি কৰে আমাৰ বয়োজ্যেষ্ঠ সকলক মানে নতুন যি বিহুৱান সেই বিহুৱান দি পেলাই সেৱা কৰে মানে তেওঁলোকৰ পৰা আচলতে আশীৰ্বাদ লয়।
হয়-হয়।
অ'-অ' শুনিছোঁ-শুনিছো‍ঁ। তেনেকে মানে বিহু সেই মানুহৰ বিহুতটো তেনেদৰে পালন কৰে। তাৰপিছত ধৰা আমাৰ দৈ গাখীৰেৰে আমাৰ জলপান খায়। তাৰপিছত কি হয় আমাৰ ব'হাগ বিহুত এটা মানে খুব প্ৰচলিত আমাৰ বস্তু কি হ'ল আমাৰ বিহু, হুচৰি মানে আমাৰ কি হয় একদম সৰু পৰা একদম বুঢ়া লৈ লৈকে একদম বয়োজ্যেষ্ঠ সকলৰলৈকে কি কৰে এই তোমাৰ সৰু-সৰু ল'ৰা-ছোৱালী বিলাকে কি হয় ৰাতিপুৱাই তোমাৰ হুঁচৰি গাবলৈ ওলাই যায় মানে মানুহৰ ঘৰে-ঘৰে হুচৰি গায় তাৰ পিছ তাত হুঁচৰিত যি দক্ষিণা দিয়ে বা সেই দক্ষিণাসমূহ সিহঁতে কি কৰে এই সাত দিন বিহু মাৰে সাত দিন বিহু মাৰি তেওঁলোকে সেই যিখিনি দক্ষিণা পায় সেই পইচাটো তেওঁলোকে হয় ভাগ কৰে নহ'লে মানে সেইটো আচলতে তেওঁলোকৰ মনৰ এটা আনন্দ, তেওঁলোকে সেই পইচাটো ভাগ কৰে নহ'লে তেওঁলোকে খানা খায়। সেই তেনেকুৱা ধৰণৰ আকৌ আমাৰ যি গাঁও বিলাকৰ এটা গোট থাকে ন' গাঁৱৰ যিসকল এটা খেল থাকে সেই খেলটোৱে তেনেধৰণে বিহুৰ উৎসৱত সেই হুঁচৰি গাবলৈ ওলাই যায়, তাৰপিছত আকৌ তোমাৰ সেই কাতি বিহু আহিলে কাতি বিহুত কি কৰে তোমাৰ আমাৰ পথাৰৰ যি শস্য সেই শস্য খিনি ভালকৈ মানে ডাঙৰ দীঘল হবলৈ তাত চাকি বন্তি জ্বলাই। তুলসীৰ তলত চাকি বন্তি জ্বলাই সেই তে তেনে ধৰণে আকৌ মাঘ বিহুৰ ক্ষেত্ৰতো সেই কিছুমান একে ধৰণৰ কথা। মাঘ বিহুত কি হয় মেজি জ্বলাই মেজি জ্বলাই ভোজ ভাত খাই এই বিহু উৎসৱটো আচলতে এটা আনন্দৰ উৎসৱ। অসমৰ মানুহৰ কাৰণে বিহুৰ সমান আনন্দৰ উৎসৱ একোৱেই নাই।
অ'
তোমাৰ মাঘ বিহুত তেনেকে আমাৰ কি কৰে সকলোৱে নিজৰ ঘৰে-ঘৰে মেজি জ্বলায়। নহ'লে কিছুমানে কি কয় সমূহীয়াকৈ এটা ডাঙৰ মেজি মানে নিৰ্মাণ কৰে। তাৰ পিছত সেই বিহুৰ একদম পিছদিনা পুৱাই একদম খুব সোনকালে মানে পোহৰ নহওঁতেই মেজি জ্বলাই তাৰ মানে যিটো জুইৰ ভাৱ সেই ভাৱটো তেওঁলোকে মানে গ্ৰহণ কৰে। যি টো মানে আমাৰ শৰীৰৰ কাৰণে বহুত ভাল বুলি কোৱা হয় আচলতে। সেই মাঘ বিহুতত তেনেধৰণে বিভিন্ন ধৰণে ভোজ ভাত খোৱা হয় মানুহে ফূৰ্তি কৰে আনন্দ কৰে। তাৰ পিছত তোমাৰ এই মাছ মাংস তেনেকুৱা ধৰণৰ হেৰি কৰি একদম ধুনীয়াকে মানে একদম ফূৰ্তি কৰি তেওঁলোক বিহুটো উদযাপন কৰে। সেই তেনেকুৱা ধৰণৰ কথা সেই কাতি বিহুত মই ক'লোৱেই যে তোমাৰ পথাৰত চাকি বন্তি জ্বলাই। আৰু কি হয় তুলসীৰ তলত চাকি বন্তি জ্বলাই আৰু বিভিন্ন ধৰণৰ তেনেকুৱা পাৰ্থ। প্ৰাৰ্থনা কৰে গীত মাত গায় এতিয়া কাতি বিহু তই যেতিয়া। তুলসীৰ তলত চাকি বন্তি জ্বলাই তেতিয়া মানে এভাগ প্ৰাৰ্থনাও গায়। যাৰ ফলত কি হয় তোমাৰ মানুহৰ যি মানে কিবা যদি দুখ বিঘিনিও থাকে। সেইখিনি মানে নাইকিয়া হয় বুলি তেওঁলোকে বিশ্বাস কৰে আমি মানে বিশ্বাস কৰো সেইখিনি কথা। আৰু বিহুত। আমাৰ যিহেতু জাতীয় উৎসৱ হিচাপে আমি পালন কৰো। এই বিহুৰ সময়খিনিত আমি মানে আমাৰ মনটো খুব ভাল লাগি থাকে তুমি চাবাচোন। এতিয়াতো তুমি ঘূৰি আহিছা, যিহেতু আকৌ মানে আমাৰ জন্মভূমিলৈ। তুমি যেতিয়া আমাৰ নেক্সট বিহু আহিব আকৌ তেতিয়া তুমি। চাবাচোন বিহু কি হয়? অহাৰ মানে চাৰি পাঁচ। আগৰ পৰা আমাৰ মনতটো ইমানেই ভাল লাগি থাকে, আমি মানে ফূৰ্তিত ক'ব নোৱাৰা হৈ যাওঁ। আমাৰ বিহু উৎসৱটোৰ প্ৰতি আমি ইমানে আগ্ৰহী।
অঁ মই তোমাৰ সেই। হেৰিয়ালৈ আহিছিলোঁ নহয় গম পাইছা নাই মই তোমাৰ সেই আগতে মানে ধৰি লোৱা মই। সেয়াত আছিলোতো, ফ্ৰান্সত আছিলোতো। তাৰপিছত মই তাৰ ইয়ালৈ আহিলো ধৰি লোৱা মই এতিয়া এনেই ৰিয়েল ঘৰটোতো ইয়াতে ন?
অহ অহ।
ত মই তোমাৰ সেই বহাগ বিহুত আহিছিলো।
অহ।
বহাগ বিহুত আহি মেলি কি হয়, মই হুঁচৰি গাবলে গৈছিলোঁ নহয়, তাৰপিছত। তাত একদম মানুহৰ ঘৰত এনেকে হুঁচৰি গাঁও। বা স নাম চাম গাই থাকে কিবা কিবি। ছাৰ হুঁচৰি কাৰণে হুঁচৰি গোৱাৰ পিছত কি কৰে, পইচাটো ভাগ কৰে, পইচাটো ভাগ কৰাৰ পিছত। তোমাৰ মানে ভালো লাগে বাৰু দেই হুচৰি গাই মানুহৰ ঘৰৰ। ঘৰে হুঁচৰি গাও তাৰ পিছত আকৌ সেই ছোৱালী বিলাকো লগত লৈ ল মানে বিহুৱতিবলাকক। তাৰ পিছত সিহঁতে তোমাৰ বিহু মাৰে বিহু মৰাৰ পিছত একদম অ এই মানুহ বিলাকে দক্ষিণা চ। দক্ষিণা উলিয়াই দিয়ে একদম, তাৰ পিছত সেইখিনি আকৌ। লৈ মেলি দক্ষিণাটো লৈ মেলি আশীৰ্বাদ দিয়ে গম পাইছা নাই তাৰপিছত এনেকৈ। পইচা পাতি লোৱা পিছত তোমাৰ তিনদিন চাৰদিন মান হুচৰি গায় তাৰ পিছত। ত একদম ধুনীয়াকৈ হেৰি কৰে আৰু হুঁচৰি গোৱাৰ পিছত তোমাৰ পইচাখিনি ভাগ। কৰে আগৰ কিছুমানে খানাও খায় এ আমি ধৰি লোৱা তোমাৰ। পইচাটো ভাগ কৰা নাছিলো মানে খানা খাইছিলো তাৰ পাছতে সেই এতিয়া খানা চানা খাই বহুত ভাল লাগে আকৌ।
হয়।
তাৰ পিছত আকৌ মই সেয়াত আহিছিলো মানে বিহুকেইটা গোটেই কেইটা বিহুতে আহিছিলো। তোমাৰ আকৌ কাতি বিহুত কাতি বিহুত কি মজা লাগে আকৌ কাতি বিহুত তোমাৰ। এনেকে তুলসী তলত এনেকে চাকি বন্তি দিয়ে তাৰপৰা সকলোৱে তোমাৰ তুলসী তলত, সেৱা কৰে হয় নহয়, তাৰপিছত প্ৰসাদ দিয়ে নহয়, অ প্ৰসাদ দিয়ে। তাৰ পিছত আগতে আমি কি কৰিছিলো গম পাইছা নাই সেই আগতে যেতিয়া আহিছিলো। তেতিয়া কি হৈছিলে তোমাৰ, এই এনেকৈ কলপতা যে লেম্প বনায়।
অঁ অঁ।
আগতে দেউতাহঁতে লেম্প চেম বনাই দিয়ে মানে তাৰপিছত। এই তোমাৰ কল পটোৱা এনেকে লেম্প বনাই দিয়ে কলগছৰ হেৰিয়ে
উম
তাৰপিছত সেই লেম্পটো লৈ মেলি আমি কি কৰোঁ মানুহৰ ঘৰে ঘৰে এনেকে প্ৰসাদ এনেকে বিচাৰি বিচাৰি প্ৰসাদ খাই খাই ঘুৰি ফুৰো।
অ হয়। ভাল লাগে। অঁ এইবিলাক একদম মনোৰঞ্জনৰ এটা মানে উৎস।
তাকে সেইবিলাকে মানে তোমাৰ আমাৰ যিটো বাল্য কালটো মানে জীৱন কালটো মানে সেইবিলাক সেইবিলাকে মানে একদম বহুত আনন্দিত কৰি তুলিছিলে গম পাইছ নে সেইবিলাকে মানে স্মৃতি হিচাপে আৰু অ তাৰ পিছত আকৌ আমি কেনেকুৱা বম ফটকা ফুটাও আকৌ
উম।
আকৌ তোমাৰ কি কৰে সেই দেউতাহঁতে হেৰি আনি দিয়ে। স্কাই শট আনি দিয়ে তাৰপিছত তোমাৰ বম চম যিমান যি আছে। চব আনি দিয়ে মানে তাৰপিছত বম ফটকা উৰাই ঘূৰাই ফুটাও কি মজা লাগে আ তাৰপিছত আকৌ স্কুলৰ ফালে যাওঁ স্কুললৈ গৈ মেলি কি কৰোঁগে এই স্কুলত মানে সকলো আহেতো ল'ৰা ছোৱালী তাৰপৰা সকলো আকৌ আগৰ দিনৰ বন্ধু বিলাকো লগ পাই যাওঁ। পিছত সিহঁতৰ সদায় একদম পুৰা ধেমালি কৰি কৰি খুম মানে বম দলিয়াও গালে সেইটো বাৰো ধেমালিহে দেই আচলতে বম চম দলিয়াব নালাগে বাৰু তোমাৰ। অ এইবিলাকে অপকাৰ কৰেটো। সেইটো হ'লেও আমি ধেমালিতে এনেকে ফুটাও আৰু বম চম এনে ত এনে গালে ডাইৰেক্ট গালে দলিয়াই নিদিওঁ মানে ওচৰলৈ দলিয়াই দিওঁ আৰু। ধেমালিতে তাৰপিছত সেইখিনি মানে কাতি বিহুটো খুব ভাল লাগে আকৌ তাতকে মোৰ বেছি ভাল লাগে কি গম পাইছ না মাঘৰ বিহুতো তাতকেও বেছি ভাল লাগে। অহ কেলে মানে কি হয় তোমাৰ মাঘৰ বিহুটোত তোমাৰ প্ৰথম দিনাখনতো তোমাৰ হেৰি কৰিব। মানে একদম পুৰা খৰি চৰি ফালে তাৰপিছত উৰুকা দিনাখন কি কৰে তোমাৰ একদম ধুনীয়াকে সন্ধিয়া সময়ত কি কৰে মেজিটো জ্বলাই দিয়ে মেজি পাতি শুনিছা নাই।
উম শুনিছোঁ।
আৰু মেজি পাতি মানে ধুনীয়াকে মেজিটো জ্বলাই ডাঙৰ মানুহে প্ৰথমতে মেজিটো জ্বলাই আৰু। এ মানে প্ৰথম উৰুকা দিনাখন তোমাৰ মানে সৰু সৰু ল'ৰা ছোৱালীয়ে জ্বলায় আৰু।
অহ।
সেইটো মানে সৰু ল'ৰা ছোৱালী ফূৰ্তি আৰু আমি মানে সেই সৰু ল'ৰা ছোৱালী বিলাকে আমি প্ৰথম দিনাখনহে জ্বলাওঁ মানে উৰুকা দিনাখন তাৰপিছত তাত ধুনীয়াকে তোমাৰ মেজি চেজি জ্বলাই তাৰপিছত মাংস চাংস আনে আৰু তাৰ মাংস চাংস এনেকে ধুনীয়াকে বনায় বনাই মেলি আমি প্ৰথম দিনাখন তেনেকেই খাওঁ।
অহ।
তাৰপি মানে তোমাৰ সেই আকৌ ভেলাঘৰ সাজে নহয়।
সাজে সাজে অ।
ভেলাঘৰত আমি এনেকে মানে ভোজ ভাত খাওঁ আৰু
উম
তাৰ পিছত ধুনীয়াকে একদম নৰা চৰা কাটি পেলাই আকৌ সজাই ভেলাঘৰটো বহুত ধুনীয়া লাগে আকৌ। অ তাৰপিছত আমি এতিয়া। ধুনীয়াকে একদম তাতে ভাত চাত বনাই দেতাহঁতে তোমাৰ মাহঁতে ভাত চাত বনাই মাংস চাংস বনাই আৰু তাৰ পিছত আমি সকলোৱ একদম লগে ভাগে এক একেলগে খাওঁ আৰু ভাত সাজ তাৰ পিছত কি কৰোঁ ধুনীয়াকে মেজি চেজিটো ফুৰাই থাকোঁ ন মেজি ফুৰাই থাকোঁ তাৰ পিছত কি হয় লগৰ বিলাক আহেই নহয় আৰু তাৰ পিছত সিহঁতৰ সতে ওলাই যাওঁ কি কৰিবলে যাওঁ গম পাইছ নাই চুৰ কৰিবলে যাওঁ।
অ সেইটো এটা। মানে নিয়মে আচলতে আমাৰ
অ কি কিমান ভাল লাগে আকৌ আমি আলু চ চু কৰিবলে যাওঁ তোমাৰ যি পাওঁ আও বাৰীত তোমাৰ পাচলি চাচলি চব উঠাই লৈ লৈ আহোঁ মানে। নে আকৌ কি কৰোঁ এনেকুৱা ৰাস্তাই পদূলিয়ে মানুহৰ যে জপ জপনা চপনাবিলাক থাকে নঙলা থাকে। তাৰপিছত সেইবোৰ নঙলা, জপনা, জেওৰা- চেউৰা যিমান যি পাওঁ আৰু চব চুৰ কৰি লৈ আহি মেজিত জ্বলাই দিওঁ। এইবিলাক এটা ফূৰ্তি মানে বহুত অ ফূৰ্তি অ, সেইবিলাক বহুত ভাল লাগে মানে কৰি মেলি। তাৰপা সেই তাত যে চুৰ টোৰ কৰো যে সেইবিলাক এ মানে বেছি ভাল লাগে মানে চুৰ কৰি মেলি আগৰ মানুহ বিলাকে খেদেও ধৰা পৰিলে এ আমি খুব পলাও মানে ধৰিবগে নোৱাৰে আৰু। অ, মানে কিমান -কিমান ফূৰ্তি আওঁ সেইবিলাক মানে ধৰি লোৱা এনে চুৰটোতো এটা ওপ পৰা কিন্তু মানে সেই -সেইদিনাখন এ মানে সেইদিনাখন বিহু দিনাখন পাৰি আৰু। অ, সেইদিনাখন হেৰিও নকয় মানে চবেই গম পায় আৰু ফূৰ্তি বুলি তাৰ মানে কিবা এটা ভাল লাগে মানে চবেই কৰে আৰু ডাঙৰ মানুহেও কৰে সেইখিনি কাম তাৰপিছত কি হয় তোমাৰ পিছদিনাখন তোমাৰ ৰাতিপুৱা শুই উঠিয়ে দেউতাহঁতে তোমাৰ সেইটো মানে চেলেঞ্জ আৰু কোনে সোনকালে শুই উঠি মেলি গা ধুই কিমান সোনকালে মেজি জ্বলাব পাৰে তাৰপিছত তোমাৰ সেইবোৰ গৈ আলু, চৈ আলু এনেকৈ ধুনীয়াকৈ পোৰে তোমাৰ আকৌ এনেকে সিজায় সিজাই মেলি সেয়া ৰাতিপুৱা শুই উঠি মেলি সেইখিনি খাও মেজি ফুৱাও তাৰছত আকৌ কি কৰে ৰাতিপুৱা ভেলাঘৰটো আকৌ জ্বলাই দিয়ে। গতিকে সেইবিলাকো চাই মেলি ভাল লাগে আৰু গতিকে চব কবলে গলে সেইফালৰ পৰা বিহুটো মানে বহুতেই ভাল লাগে মোৰ। মই আগতে তোমাৰ সেই যিহেতু সেই তাত আছিলো ন' ফ্ৰান্সত আছিলো ত' কিছুমান কথা পাহৰি গৈছো হ'লেও সেইখিনি কথা তুমি